অ‌‌হ হ কোৱা মানে তেতিয়া আমি কি আছো আছো শুয়ে আছো ৰবা মই।
আহ তোমালোকৰ ফালে বতৰটো কেনেকুৱা হয়?
আমাৰ ইপিনে তোমাৰ সেয়া বতৰটো আজি অলপ ভালে কৰিছে ৰব ঠাণ্ডা পৰিছে।
উ মানে অলপ ফৰকাল কৰিছে আজি অলপ। মানে উ বৰষুণ আহিব বুলিয়ে ভাবিছ বোলো অহা নাই আৰু আজি।
অ আমাৰ এইপিনে বৰষুণ আহিছে দিয়া। ভাল লাগিছে জানানে বৰষুণ অহাৰ কাৰণে মানুহবোৰে মানে বহুত শান্তি পাইছে। আৰু তোমাৰ যিবিলাক অম্বুবাচি সেই কাৰণে মানুহ আহিছে।
উম উম উম তেওঁলোকেতো বহুত শান্তি পাইছে উম ইমান দূৰ দূৰণিৰ পৰা আহিছে মানুহবোৰ। মানে এই গৰমত টো ইহঁতৰ বেয়া হৈ যায়, অৱস্থাতটো মানে ইমান গৰম। গুৱাহাটীতো আৰু বহুত। গুৱাহাটীখন চহৰ হয়তটো। গৰমটো বেছি মানে।
মই তোমাৰ, এই গুৱাহাটীত আৰু তোমাৰ গুৱাহাটী আৰু বেছি বৰষুণ দিলেও মানে, তোমাৰ ভয়ে হৈ যায় ৰ'বা গুৱাহাটীৰ মানুহবোৰৰো। ন'! বানপানী হৈ যায়।
পানী হৈছে।
অ'! অলপ পানী দিলে মানে, বান পানী হৈ যায় জানা। কি যে হ'ব মানে, উম! তাকেটো ডাঙৰ ডাঙৰ বহুত, ডাঙৰ, ডাঙৰ ড্ৰেইন বনাই দিব লাগে। এইটো মানে সমস্যা ৰোধ কৰিব লাগে আৰু।
সেইটোতো চৰকাৰৰ ওপৰতে কথা ন'! চৰকাৰে কি কৰে এতিয়া।
চৰকাৰে কৰিব দিয়া। চৰকাৰখন বহুত ভাল হয় নহয়। চৰকাৰ খনে চব কৰিব, উম! আঁচনি দিব নালাগে মোৰ কি জানেনেে? তোমাৰ এইবোৰ, এইবোৰ সমস্যা ৰোধ কৰিব লাগে। আৰু তোমাৰ মানে, এই আঁচনিবোৰ দিলে তাৰমানে মানুহবোৰ কি হৈছে, এলেহুৱা হৈ গৈছে কাম নকৰা হৈ গৈছে। ত' সেইকাৰণে মানে, কি বস্তুৰ দাম বোৰ সময় দিব লাগে। আৰু তোমাৰ এ, আ আঁচনিবোৰ দিয়া বন্ধ কৰিব লাগে।
মোৰ মতে কি জানেনে, আঁচনিবোৰ সলনি মানে, দৰৱ পাতিবোৰৰ দামতটো কমাই দিব লাগে। দৰব পাতি হওঁক, স্কুলৰে হওঁক বিদ্যালয়বোৰৰ মানে বিদ্যালয় বোলাৰ মা হওঁক এইবোৰ ক'ব লাগে মানে, খা খাদ্য বস্তুবোৰ দিব নালাগে বিনামূলীয়া
অ'! হয় দিয়। উম! তাকেতো এই বানপনীটো অসমতো বিশেষ কৈ মানে, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ মানে, যিবোৰ উপনদীসমূহৰ বা বা মানে, বানপানীৰে বাবেই মানে, বেছি বানপানী হয়।
উম! উম!
আৰু অ'! সেইবোৰ মানে, বহুত মানে, গুৱাহাটীত মানে, যোৱাবাৰ দেখিছা নে! ছোৱালী এজনী ঢুকাইছে যে। ড্ৰেইনত সোমাই গৈছে নলাত, নৰ্দমাত সোমাই গৈছে। মালিগাঁৱত আছিলে, মালিগাঁৱত আছিলে ন'!
মানে, গম নাপায় ন'। দেখ দেখা নাপায় মানে, সেইফালে সোমাই গ'ল।
কিমান মানুহৰ ঘৰ বাৰী ক্ষতিগ্ৰস্ত হৈছে। কিমান কৃষি শস্যবোৰ নষ্ট হৈছে বাপৰে বাপ আৰু তোমাৰ যাতায়াত আৰু তোমাৰ যোগাযোগ ব্যৱস্থা বহুত মানে অলপ মানে অসুবিধাৰ সৃষ্টি হৈছে বহুত খিনি হৈছে আৰু জীৱ জন্তু আৰু জীৱ জন্তু বিলাকৰ কাৰণেটো বহুত ব বেয়া লাগে ন
বহুত বেয়া লাগে নকবা আৰু
উম আৰু তোমাৰ মানে কি ক মাথাউৰিবোৰ ভালকে মানে অলপ শক্তিশালী কৰি বান্ধি দিব লাগে ন
উম সেইটোয়ে মানে মথৰিবোৰ ভাল কে বান্ধিব লাগে
মানে তোমাৰ এই তোমাৰ চৰকাৰ আৰু জনসাধাৰণে একেলগে যদি চেষ্টা কৰে কৰিলে আৰু ইয়াৰ ক্ষতি বহু পৰিমানে হ্ৰাস কৰিব পৰা যাব আৰু মানে ন অকলটো চৰকাৰ খানেও কি কিমান অক একেলাই কৰিব অকলে কৰিব
আৰু মানে বস্তুৰ দামো ইমান বাঢ়িছে মানে মানে কি ক'ব
উম কি ক'বা আৰু তাকেইতো আৰু উম আৰু নিবনুৱা সমস্যাও বহুত হৈছে মানে বহুত নিবনুৱা সমস্যা হৈছে অসমত জানানে কি যে হ'ব মানে উম তাকেই ভাবি ভাবি
হয় হয় এতিয়া মানে আমাৰ মাত মতা মানুহটোয়ে নোহোৱা হৈ গল নহয়
তাকেইতো আমাৰ তাকেই তো জুবিন দা নকবা আৰু দিয়া জুবিনদাৰ কথা ক'লেই বহুত কান্দি দিব মন যায় জানে আবেগিক হৈ
উম মানে তোমাৰ অসমৰ হিয়াৰ আমঠু হয় তেওঁ
একেবাৰে আমাৰ অসমখনৰ উম অসমখনৰ চিনাকি আছিল তেঁও অসমখনৰ এটা মানে চিনাকি আছিলে হয় হয় হয় মানে বহুত বেয়া লাগে
বেয়া লাগে
সেইদিনা তোমাৰ মই গুৱাহাটী গৈছিলো নহয় গুৱাহাটী যাওঁতেই মানে, গণেশগুৰিততে সেইটো যে হৈছিলে।
উম আহ এইটোতো বহুত হাহাকাৰ হৈ পৰিস্থিতি একদম ভয়ংকৰ হৈ গৈছিলে। কেনেকৈ সাহস কৰিলে মানে, জুবিনদাৰ ছবি মোচিব কেনেকৈ সাহস কৰিলে?
উম মানে, মানে আমাৰ। তোমাৰ যিটো তোমাৰ এটা নতুনকৈ এটা মানে হে কৰিছে নহয়, তোমাৰ আমাৰ গুৱাহাটীখন তাৰমানে তোমাৰ এই
পাৰ, বেগুনীয়া চহৰ কৰিব অ আমাক বেগুনীয়া চহৰ নালাগে আমাক জুবিন দা চহৰ লাগে।
যে, অ হৈত তু মানে আৰু কি কোৱা, আমাৰ চৰকাৰখন ইমান ভাল কৰিব দিয়াই এ পি টেনচন কৰিব কিছুমান মানুহ থাকেই আৰু বেয়া কিছুমানে চাগে মুচি দিছে আৰু কি কৰিবা আৰু এতিয়া কিন্তু সেইদিনা মই সেইদিনা মই কৈ কৰি পাইছো নহয়, তাতো মইয়ো উপস্থ- স্থিত আছি- ছিলো ইমান বেয়া লাগিছে নহয় এনেকুৱা লাগিছে যে ইমান, তোমাৰ মই জুবিনদাৰ যেন কিবা অনুষ্ঠানহে দেখিছো মানে এনেকুৱা লাগিছে জানা। এনেকুৱা মানে অনুভৱ হৈছে। মানে সচাকে যেন ইমান ভাল লাগিছে দেখি ন, জুবিন দাৰ কাৰণে কিমান মানুহ ওলাই আহিছে। যে কিমান কিমান মানুহ হৈ গৈছে।
হৃদয়ত সোমাই আছে তেওঁ।
বাপৰে মই ভাবিছিলো যে যে জুবিনদাক মানুহবোৰে কি হ'ল পাহৰিয়ে গ'ল নেকি কিন্তু নাই সেইদিন মই মানে দৃশ্যটো দেখি মানে এ মই মানে কান্দি দিছো জানানে মই মানে কান্দি দিছো, বহুত ছোৱালীয়ে কান্দিছ- সেইডাল বহুত।
অ কান্দিছে, মই মোবাইলত মানে সকলোবোৰ দেখি আছো মানে মই বহুতেই কান্দিছে। কিছুমানে। মানে পৰিৱেশটোৱে তেনেকুৱা হৈ গৈছে মানে।
জুবিনদা বুলি ক'লে মানে এটা আৱেগ হয়। টো।
সেইটো মানে কোনেও বেলেগে মানে কোনেও অনুভৱ কৰিব নোৱাৰে আৰু মানে
সেইটো মানে এজন, হয় সেইটো সেইটো মানে এজন মানে অনা অসমীয়াই কেতিয়াও মানে অনুভৱ কৰিব নোৱাৰে। জুবিন দা আমাৰ বাবে কি হয় একেবাৰে নোৱাৰে কি হব ধেমালি নহয় কিন্তু ন তেওঁ
নিজৰ ঘৰৰ সদস্য হয় ত।
হয় হয় হয় মানে ধেমালি নহয় হয় দিয়া তোমাৰ চল্লিশ হাজাৰ গান গোৱা ধেমালি কথা নেকি।
নহয় নহয় তেওঁ মানুহ নাছিলে চাগে ভগৱানৰে ৰূপ আছিল। আছিলে নেকি সেনেকুৱা লাগে। কেতিয়াবা ভাবিলে কাৰণ সাধাৰণ মানুহ এজনে ইমান এইখিনি জীৱন কালত ইমান কৰিব নোৱাৰে।
নোৱাৰে নোৱাৰে আৰু হয় হয়। নোৱাৰে আৰু মানে হাজাৰটা জনম ললেও আমি মানে জুবিন দাক। নোৱাৰে দেই কোনেও নোৱাৰে জুবিনদা হব।
নোৱাৰে নোৱাৰে সেইটো হবই নোৱাৰে এজনেইছিল ৰজা এজনেই থাকে।
ভাল মানুহবোৰক মানে ভগৱানে। বহুত সোনকালে লৈ যায় দিয়া। কি কৰিবা আৰু আজিকালি হেতো ওলোটাই হৈছে। পেদিয়া।
অনতে আছে যিবোৰ মানুহ বদমাছ উম বদমাচি কৰে দুৰ্নীতি কৰে সেইবোৰ মানুহতো। বহুত বছৰ থাকে।
তাকেতো কিন্তু আমাৰ যিবোৰ কোৱা কি কৈছা।
মানে এইটো আচলতে ঠিক। নহয় মানে ভগৱানৰ বিচৰাটো মানে ভাল মানুহবোৰ ৰা-। ৰাখিব লাগে সদায় তেতিয়াই মানে সমাজখন ভাল হ'ব।
অকল মৃত্যুৰ টাইম সময়খিনি। মানে শাস্তি দিলে কেনেকে হ'ব ন। ইতিমধ্যে মানুহজনে গোট। গোটেই জীৱনটো। যেনেকৈ জীয়াব লাগে জীয়ালেই অ যেনেকে ভোক। কৰিব লাগে কৰিলে কিন্তু সেই বিচনাখনত পৰি থাকিলে পৰি থাকি-। লে তাত শাস্তি দিলে যে কিবা হ'ব জানো।
সেইটোৱে।
উম তাকে। ত আজিকালি আৰু কলিৰ যুগত আৰু এনেকুৱাই হৈছে আৰু চব ওলটি হৈছে। আৰু মানে ভাল ভাল মানুহৰ লগত। বেয়া হ'ব ধৰিছে বেয়া বেয়া মানুহৰ লগত ভাল হ'ব ধৰিছে আৰু। ভগৱানেহে জানে আৰু কি কৰিব। ভগৱানেহে জানে আৰু কি। কৰিছে আমিও আৰু কলিৰ যুগত জন্ম পাব লাগে নে হি হী হয় যে নহয় তাকেইটো মানে আৰু কি যে হ'ব মোৰ আমাৰ মানে দিনে বেয়া দিয়া আৰু কি কবা মই মানে কোনো ফালৰ পৰা ভাগ্যৱান নহয় নাই দিয়া
কিয় বাৰু তেনেকৈ ক'লা
হি হি
বাকী মোৰ যি মোৰযিমানে মোৰ মানে সেই শাৰীৰিক মানে ব্যায়ামৰ সময় হবয় আৰু এতিয়া যাব লাগিব
অ আচ্ছা আচ্ছা হয় নেকি তুমি জিমত কেতিয়া যোৱা পিছে?
যাম আৰু মানে আৰু আছে এঘন্টা যাম
হয় হয় হয় ঠিকেই দিয়া তোমাৰ নিচিনা মানে সকলো মানুহে মানে সদায় তোমাৰ অলপ তাই অলপ সময়ৰ বাবে হ'লেও ব্যায়ামৰ মানে সম্ভাৱে নিৰ্ধাৰণ কৰা উচিত আৰু মানে সুস্থ আৰু সুখী জীৱন যাপনৰ বাবে স্বাস্থ্য আৰু ব্যায়ামৰ গুৰুত্বপূৰ্ণ মানে তোমাৰ এটা বিষয় আৰু মানে
হয় হয় মই
সুস্থ শৰীৰ সুস্থ মন
সুস্থ শৰীৰ সুস্থ মন সদায় শৰীৰ ভালে থাকিলেহে মনটো ভালে থাকিব শৰীৰটো মানুহৰ আচল সম্পদ হয়
একদম একদম সুস্থ শৰীৰ আৰু সুস্থ মন অবিহনে জীৱনত সফলতা লাভ কৰাটো মানে একদম কঠিন আৰু।
তুমি শাৰীৰিক চৰ্চা নকৰা নেকি?
মই শৰীৰ চৰ্চা কৰো কৰো। সৰু মই নকৰা নহম্ব কলো ন তোমাক যে অলপমান মোৰ মানে গাটো অলপ ভাল নহয় এইকেইদিন
অ ঠিকে আছে মানে গা ভাল নহলে নকৰিবা নহলে অলপমান বেছি শ্ৰামে কৰি থাকা।
উম তাৰমানে তোমাৰ তুমি, তুমি মানে সদায় ব্যায়াম। কৰি থাকিলেও নহ'ব জানানে আৰু নিজৰ শৰীৰটোক অলপ মানে তোমাৰ
ৰেচ অ বিয়া বিশ্ৰাম দিব লাগিব হয়, হয় সেইটো হয়।
বেছি কষ্ট দি, বেছি কষ্টও দিব নোৱাৰে ন। কষ্ট কৰিলে অলপ পৰি মানে জাম দিব লাগে ন
উম মই শাৰী চৰ্চাৰ কিছুমান ভিডিঅ' বনাওতে মোক দেখিছানে?
অ হয় নেকি। অ তোমাৰ তুমি ভিডিঅ' মোক এইটো দিবাচোন, দি দিবাচোন তোমাৰ। পেজটো দি দিবাচোন মোক মই চাম দিয়া মই চাম চাম মই নিশ্চয় চাম মই নিশ্চয় চাম। বহুত ভাল কাম কৰি আছা তুমি মোকো অলপ শিকাই দিবাচোন তুমি কেনেকে
দিম দিম নিশ্চয় মই মানে ভিডিটি, ভিডিঅৰ জৰিয়তে মানে মই শিকাও মানে তুমি তাত চাই শিকিব পাৰিবা কিছুমান বস্তু।
অ আচ্ছা, আচ্ছা হ'ব, হ'ব, হ'ব তুমি মানে এটা মানুহৰ জীৱনত খুব এটা ভাল মানে বাৰ্তা দি আছা দেই। টো মানে ভাল ভাল ভাল কৰিছা তুমি। উম তোমাৰ নিচিনা তুমিতো এ তুমিতো তুম তোমাৰ বাচ্ছাটোৰ কাৰণে বহুত ভালেই দিয়া তোমাৰ নিচিনা মা এজনী পাইছে।
উ থেংক ইউ থেং ই ধন্যবাদ অ ধন্যবাদ মই মানে আহ সি দেখি সি থাকিম মানে। শিকাও মই। মাজে মাজে মানে এতিয়া সৰু আছেতো সি এতিয়াতো ইমান হোৱা নাই ন।
উম পিছে, তোমাৰ তুমি আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে দিয়া ঠিকে আছে দিয়া তোমাৰ বাচ্ছাটো কিমান ডাঙৰ হৈছে পিছে
বিধনাই চলি আছে
অ পাচ বছৰ সম্পূৰ্ণ হোৱা নাই ন ঠিকেইছে এতিয়া সৰুৱে আছে এতিয়া তাৰ পিছতো তুমি যে ইমান খিনি মানে তুমি মানে ভালকে কৰিব পাৰিছ
নাই নাই মনেৰে যদি তুমি এটা বস্তু বিচাৰা কৰিম বুলি তুমিতো পাৰিবাই মানে
উ
ত মনটো মেইন মানে মনটো মানে অ মানে মন তয়ে মানে তোমাক লৈ যাব মানে তুমি ৱৰ মনত আত্মবিশ্বাস কি হ'ব লাগিব মোৰ পাৰিমেই এইটো কাম মই